সেই এনেই আছো। কাই নাহিলে নাই
মানে কাই নাহিলে ইমানতো আহিছে।
মইটো আহি এতিয়া।
অ ভাতটো খালি নাই?
খালো।
অ কিহে খালি?
ভাত, দালি, মাছ।
অ।
অ।
মাছ মাছ কোনে আনিলে ক' পা অনা? মই খালোঁ।
কেলে চিনি নেপাও।
মাছ কপা আনিলে নেজানো।
কি কৰিছ? নাজানো
মই এনে দাদাহতৰ ঘৰত আছো। কাইটো নাই।
উহ।
দেদাহঁতৰ ঘৰত আছিলো সি বোলো।
আহিলে কাই লগৰ। কাইন আহিলে।
শুনিছা নাই শুনিছা নাই?
শুনিব যে ত ক এ বিয়। উম।
এই তোৰ কাক কৈ আছিলনো তাই কাইন বুলি।
কৰিবলে নাই নেকি? ি
তোৰভাগৰহে পঢ়িবলৈ আছে।
উম।
পঢ়া শুনা নাই কৰা?
কৰিম। অ গম পাৰি। এতিয়া কৰিম অকমান পাছতকে।
অ।
উম।
ভনতিহতে কি কৰি আছে?
আছে।
অ।
আছে।
আ বাছটো অকণ লেটকে যায় তই বাৰ দুবাৰ কৈ আছ। মোৰ মানে মই কথাটো ক'লে অকমান লেটকে পাইগৈ তোৰ তাত।
কি কাৰণে? অহ। কি কাৰণে পাই লেখকে?
শুনিছ নাই?
শুনিছো অ'।
অকমান লেটকে যায় মানে এইটো তেনেকুৱাই মানে।
অ'।
সেইটো কাৰনে শুনি লবি নহ'লে আনে এনেই তই বেছি-বেছিকে কৈ দিয়ক কথাবোৰ মানে।
উম'।
অ'। আহ, খবৰ খাতি ভাল?
ভাল। আপোনাৰ ভালনে?
মোৰতো ভালেই চলি আছে।
অ'।
ন কি বেয়া হ'ব বাৰু খবৰ?
তাকেহে, কি আছে?
তাকেহে অথনি আৰু এতিয়া ল'ৰাটোৰ ওচৰলৈ গলি নে নগলি আৰু?
তই আছ যে।
কোনোবাই এটা ৰাস্তা পানী টিচন কৰিবলৈ আহে যে তহতৰ ঘৰৰলে।
নাই যোৱা।
অ', নাইযোৱা নি?
উম'। পানী বাঢ়িছে-পানী বাঢ়িছে।
ক'ত?
চবতে য'তে-ত'তে।
অ', বানপানী হৈছে মই সেটো গম পাইছো বাৰু। আমাৰ কাষৰ ৰাজ ৰাজ্যখনতে হৈ আছে এতিয়া, ডেম এটা ভগা কাৰণে পুৰা ডাঙৰ বানপানী হৈ আছে।
অ'।
গম পাৱ নাই খবৰ খাতিবোৰ এইবিলাক?
অলপ পাওঁ।
গম নেপাও ভালকে গম নেপাও।
ভালকে নাপাও অলপ-অলপ পাওঁ।
কি গম পাও কহোন?
বহা কথা।
আ?
পানী বঢ়হা কথা।
অ', অকল পানী বাঢ়িছে বুলিহে গম পাওঁ?
হয়, দলং ভাঙিছে বুলি গম পাও তাৰ বা ছোৱালি এজনী মৰিলে বুলি গম পাও। তই কি গম পাৱ ক? হেল্ল'?
কাৰেণ্ট প্ৰস্তুত কৰিবলৈ যোনটো ডেম বনাই থৈছিলে
অ'।
সেইটো মানে পানীটো ধৰি ৰাখিব নোৱাৰি সেই ডেমটো ভাগি পেলাই পানীটো বৈ গুচি গ'ল আৰু লগ কৰোতে গোটেই বানপানীৰ সৃষ্টি হৈ গ'ল।
ক'ত? ক'ত হ'ল?
ক'ত মানে আমাৰ এতিয়া আমি যোনখন ৰাজ্যত আছো। সেই ৰাজ্যখনক কাষৰ ৰাজ্যখন নামটো নুশুধিবি মোক।
অ, অ'
অ' তই ক তোৰ বিষয়ে কিবা
কিহৰ বিষয়ে কম মোত
মোক কিহৰ বিষয়ে সুধিম।
বিষয় এটা
ওচৰত মা'হত আছে নে নাই?
আছে।
এতিয়া নুসুধো সেইটো বিষয়ে।
উম ইজি এটা সোধ ইজি।
ইজি সুধিম ন
উম
ইজি কিহৰ বিষয়ে শুধিম তেওঁ পৰিৱেশ প্ৰদূষণৰ বিষয়ে অলপ সমূহ কেনেকে পৰিৱেশ প্ৰদূষণ হয়
বেলেগ এটা শুধ
সেইটো নোৱাৰ
বেলেগ শুধ নোৱাৰো মই সেইবোৰ
নোৱাৰ
মই মানে মোৰ মানে অলপ হেৰি চাবজেক্টহে পাওঁ পাছত সেইটো সেইটো পাছত কিনিব হ'ব এতিয়া বেলেগ এটা শুধ মই নিজে কৈছো ৰ কি কম
ত নিজে যোনটো বিষয়ে জান সেইটো ক
উম কিহৰ কথা কম কচোন ক হেৰী এটা সুধ
হেভি তো মানে এতিয়া কিহৰ সুধিম চাইন্ঞ্চক সুধিম নে কিহকে সুধিম
চাইন্সতো চাগে তই নোৱাৰিবিয়ে হয় নাই হা হেল্ল' তোভাগৰ ফোনটো নেট নোপোৱা হ'ল এতিয়া নকবি আকৌ মোৰ ফোনটো নেট পোৱা নাই বুলি
কিয়া হেল্ল' শুনিছা নাই বুলো
মই শুনিছো এতিয়া
অ ত প্ৰশ্ন এটা উত্তৰ দিব লাগে
কিহৰ প্ৰশ্ন
দূৰদৰ্শন
ক দূৰ দৰ্শন আ শুনিছো টিভি চিনি পাওঁ
অ কি নো
সেইটো দূৰদৰ্শন যেটো এটা এনেকুৱা এটা বস্তু যিটো মানে বিদ্যুত দি চলে আৰু তাত তই তোৰ ধৰি ল এতিয়া নিউজ চাব পাৰিবি। মই এইটো কেলা মই এই ডেফিনেশ্যন নাজানো আকৌ। মই এনে বস্তুটো কি সেইটোহে কম। অ', মই দিয়া নাই এইটো
ইয়াৰ উপকাৰিতাটো কিনো?
দূৰদৰ্শনৰ উপকাৰিতা আছে টোৰ এতিয়া দূৰদৰ্শন টিভি এতিয়া কৰ'বাত ধৌ থকা এতিয়া ধৰি লোৱা মইযে অথনি কলো কিবা বান বানপানী হৈ আছে কৰবাত ডেম ভাঙি পেলাই মানুহ মৰিছে। তেনেকুৱা নিউজবোৰ পাবি তাৰপৰা তোৰ মনোৰঞ্জনৰ কাৰণে ফিল্ম চাব পাৰিবি, তাপা কিছুমান অপকাৰিতা। অপকাৰিতা হ'ল
টিভিটো বেছিকে চাই থাকিলে চকুৰ দৃষ্টিশক্তি কমিব পাৰে।
সেইটোৱে জানো মই তাৰ বাহিৰে বেছি নাজানো অপকাৰিতা। ম মানে মবাইল-মোবাইল ফোন আৰু টিভি উপকাৰিতাবোৰ জানো কিন্তু অপকাৰিতাবো নাজানো। শুনিছ? উম'। হেল্ল'?
ত
অ?
শুনিছ নাই?
শুনি আছো ক?
এতিয়াহে শুনিছো মই।
ত তাৰ তই ক হে তই কচোন বাৰু দূৰদৰ্শনৰ বিষয়ে। উপকাৰিতা দুটামান পইণ্ট বনাই ক।
বনাই ক'ব লাগে?
অ', ক?
উম, মানে আমি বৰ্তমান মানে আমি অ, দূৰত যি ঘতি চাবলে মানে আমি দলৈ লাগে শুনিছ নাই? হেল্ল'? উম'। হেল্ল'?
শুনিছো নে?
এতিয়া শুনিছো মাতটো নুশুনা হৈছিলো।
অ'।
শুনিলি নাই মই কোৱাটো?
দূৰলৈ নোযোৱাটো শুনিলো মই। হেল্ল'? হেল্ল'? অ, হেল্ল'? শুনিছনে নাই? হেল্ল'? হেল্ল'? কিনো কৰি আছে নাজানো মই সুধি আছো তাইক দূৰ দৰ্শনৰ বিষয়ে কিবা এটা?